এ
কি কৰি আছ?
এ ভাত খাই পেলাই বিচনাতে পৰি- পৰি ফোনটো চাই আছো, তই?
হেডফোন লগাই আছ নি তই? এ, হেডফোনটো খুলি দে চোন মাতটো ফটা-ফটা আহিছে। ভাত কিহে খালি?
অ',।
হেল্ল'! ভাত খালোঁ দালি, আলু, কঠাল-গুটি, আৰু দিম।
অ
তহঁতৰ-
এই আমাৰ ভাত কি দুপৰীয়া কচুঠু আছিল ভাজি আছিলে তাৰপা কোমৰা আৰু এনেকে মাছ আছিলে তাৰ পৰা ঢেকীয়া, ভাজিলো তাৰ পৰা আকৌ বিলাহী এনেকে শুকান মাছৰ চাটনি বনাইছিলো তাৰপৰা দাদা আহি পিনে খাম বুলি ক'লে মা মইলে অলপ বনাইছিলো তাৰপৰা সি খাম বুলি কোৱা দেখি- কি অ তালৈ থৈ দিলো অকমান অকমান খালো। এতিয়া আহিছে আহি পিনে কাপোৰ কেইটা ললে দেৰি হৈছে গা কাপোৰ ভাত নাখায় বোলে দেৰি হৈছে গুচি গল ভাত বাহিৰে বাঢ়া ভাত তেনেকে থাকিল।
অ ভাৱেই ভালেই ধুনীয়া।
চাইনে নিজেও নাখালি মোকো খাবলৈ নিদিলি বোলো।
উম
সেয়াই আৰু
কাইলৈ বোকা দিব নেকি?
কালৈ বোকা দিব অ,
অ
ৰাতিপুৱাই দিব
ৰাতিপুৱাই দিব।
বতৰ ভাল হলে যাম পথাৰলে।
অ ফোন এটা কৰিবি মোক মো যাব পাৰিম দে
আহিবি। অ আহিবি পথা নামিব লাগে।
আঠনাইন।
উম।
বুলি কয়।
এই শাৰীৰিক সমস্যা মানে কেনে কি কি জান নাই।
ইমানো ভালকৈ নাজানোঁ বাৰু হ'লেও ধৰ জানো।
শাৰীৰিক সমস্যা যত মানে আজিকালি এতিয়া। যেনেকে মানে এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ বাবে। মানুহে বেছিকে মানে শাৰীৰিক পৰি পৰিশ্ৰম নকৰে ন আজিকালি চব বস্ত ধন সহজে পাই যায়।
অ অ।
আগ- আগতে এতিয়া আগতে মানে খেতি কৰা টাইমত। মানুহে কিমান কষ্টকে গৰু -গৰুৱে হাল বায় বায় এনেকে এডৰা এডৰা মাতি ৰুৱে এতিয়াতো ডাইৰেক। পাৱাৰ টিলাৰ ট্ৰেক্টৰ লগাই দিয়ে।
সেইকাৰণে খেতিও ভাল নোহোৱা হ'ল নহয়।
অ খেতিও সেইকাৰণে ভাল নোহোৱা হ'ল মানে মানে আজি। পৰিশ্ৰম নকৰে চব মানুহক সহজতে বস্তু লাগে।
সেইটোৱে।
চব মেচিনৰ জহতে হয়। আগতে কবাত গ'লেও গাড়ী চাড়ী নাথাকে ন তেতিয়া আগতে চব খোজকাঢ়িয়ে যায়। আছে মানে আজিকালিতো পোৰা গাড়ীত নমাই অক অকনমান খোজ কাঢ়িলে মানুহ দেখোন। কণী উঠে খোজকাঢ়ি যাব‌ই নোৱাৰেচোন।
অ চব আজিকালি আৰু টম টম হেৰি সেইবিলাকতে বেছিকে যায় ন লোকে খুজ জুছ। আহা হ'ল সেইকাৰণে মানুহক গা বিষটোও বাঢ়িলে।
উম। তাৰপিছত আজিকালিতো মানে খেতিয়কৰ আগতে কিমান গৰুৱে মানে আজিকালি গৰুৱে নাই মানুহৰ ঘৰত হাল বোৱা ক'ত। মানে ক'ৰবাত এহাল দুহাল তেনেকুৱা থাকে আৰু। কিন্তু চব দেখোন চব ইজিলি একেবাৰে ইজিয়ে একদম। একেবাৰেতে দি দিয়ে ট্ৰেক্টৰে পাৰতিলাই আৰু দি দিয়ে বোকা। আম ৰুই থাকা আৰু ৰুৱনী চাৰি পাঁচজনীক লগাই দিয়া।
এতিয়া চব ট্ৰেক্টৰ পাৱাৰ টিলাৰ এতিয়া ধান ৰোৱা মেচিনো ওলালে নহয়।
উম তাকেতো আগতে মণাই ধাই আৰু। গৰুৱে বাই আজিকালি মৰণা আনকি মৰণা মৰা মিচিনো। আৰু ধান ৰোৱা মেচিনো কিছু কো কোনোবা কোনোবা জেগাত আছে।
সেইটোকানে কৈছো ধান ৰোৱা মেছিনো ওলালে এতিয়া কঠীয়া ধান ৰুই যোৱা।
উম আগতেতো মানুহে পূৰা খোজ কাঢ়িয়ে য'ত তত যায় এতিয়া আজিকালি। অ আজিকালি আগতে মানুহে চাইকেলে কিছুমান ঘৰত চাইকেল থাকে ন। কিছুমানৰ ঘৰত চাইকেল লৈ বহুত দূৰ গুচি যায় আজিকালি মানুহে চাইকেল মানে চলালে। চাইকেল উ উঠিলেও মানে লা সেই। লাচ কৰে কিছুমানে লাচ পায় চাইকেলত যাবলৈও।
সেইটো কাৰণে কৈছো ধান একেবাৰে এতিয়া ধান কটা। ধান একেবাৰে ধান কাটি মৰণা মাৰি এটালেকে ওলালে।
উম।
অকল পইচাহে লাগে।
তাকে সেইকাৰণে স্বাস্থ্যৰ মানে সমস্যাবোৰ বেছিকে হৈছে বেমাৰ বিলাক। চব মানুহ সহজতে লাগে আৱ
সেইটো কি
আকৌ কিছুমান এনেকে মোবাইলত ভিডিঅ' চিডিঅ' পাইছো কিছুমান জেগাত একেবাৰে মানে মানে সেইটো নাজানো মোবাইলৰ কাপাৰ চুটি নে একদম ডাইৰেক্ট বাচন ধোৱা মেচিনও ওলাই ঘৰৰ চাফা কৰা মেচিনও থাকে আৰু ওলোৱা ওলোৱা নিচিনা হৈছে
পায় অ বাচন ধোৱা মেচিন সেইকেইটা বাচন ধোৱা মেচিন নাই আৰু পাই
নহয় বাচন ধোৱা মানে নাজানো মানে খাদ্য বনোৱা তেনেকুৱা মানে ঘৰৰ মোচোৱাও কিবা মানে চব মানে তেনেকুৱা কথা কৈছো আৱ
অ আজিকালি চব পাই যায় মেচিন আৰু পইচা দিলেই হ'ল
তাকেটো আগতে ধান এতিয়া ধান ধান এনকে মৰণা মৰা আগতে পাৰ দিলা মানে কি গৰু লগাই এতিয়া পাৱদিলা যোৱাৰ পৰা মানে কি ফাৰ্ষদিলাতো পাৱদিলা আহিল এতিয়া পাৱদিলাৰ পৰা ডাইৰেক ধান মেচিনে ওলাই এফালে খেৰ ওলাই ধান ওলাই একদম ডাইৰেক্ট মেচিনে আৰু তাৰপিছত আগতে ধান তো আগতে চাউল ঢেঁকীত খুন্দি খুন্দি মানুহে চাউল উলিয়াই এতিয়াটো ডাইৰেক্ট মেচিনে ওলাই গ'ল চাউল
এতিয়া পিঠাগুড়ি খুন্দাও মেচিন
অ পিঠাগুৰি খুন্দা মেচিন তাৰ আগতে ঢেঁকী এতিয়া মানুহ ঘৰত ঢেঁকিয়ে নাই চব মেচিন মানে চব মানে বিজ্ঞান প্ৰযুক্তি বস্তুৰ যন্ত্ৰ পাতি আগতে ঢেঁকীত উম পিঠাগুৰি খুন্দে হালধি খুন্দে কিবা কিবি খন আজিকালি মানুহৰ ঘৰত ঢেঁকীয়ে নাই
এ আমাৰ ঘৰত আছে ঢেঁকী দেই
ন কাৰোবাৰ ঘৰত মানে এটা দুটা থাকিব পাৰে আগৰ নিচিনা কেতো নাই ন চব মানে ইজি ইজিয়ে আৱ আগতে পতা অ আগতে পতা আছিলে পতাত মানুহে চাটনি পিছে কিবা পিছে আজিকালি ডাইৰেক্ট মিক্সাৰ পিছে
সেইকাৰণে একো টেষ্টতো নাই আক
টেষ্ট নাপাই মানুহে সেইকাৰণে বেমাৰ আজাৰ বেছি হৈছে কাৰেণ্টৰ বস্তু বেছি ইউচ গৈ গৈ
সেইটোৱে ন
আগতে পতা আজিকালি মানুহৰ ঘৰত পতা পাবলে নাই
পতা নাই আজিকালি মানুহৰ ঘৰত
উম ডাৰেক্ট মেচিন চব মেচিন উম চব সহজতে পাব কাৰনে উম
নাপায় আজিকালি
আগতে আনকি আগতে মানুহ ঘৰত টিভি নাছিলে হয় নে টিভি ক'ৰবাত ইণ্টাৰনেট নে এইটো কি বুলি কয় দিচ ওপৰত যে ঘূৰাই যে তেনেকুৱা
কত থাকিব আজিকালি
এ চে আকৌ কিবা কিবা এনটেইনাৰ নে কি কি বুলি যে কয় সেইটো অ টিভি সেইবোৰত নাই আজিকালি ডাইৰেক্ট একদম ৰিচাৰ্জ কৰি দিলে দিব যি মন যায় তাকে চাব চাব পাৰে একো প্ৰব্লেমেই নাই
আজিকালি টিভিও মোবাইলৰ নিচিনাই চলাব পাৰি নহয় যি মন যায় তাকে চাব পাৰি
আই আয়ে লাহে লাহে মই টিভিটো নাইকিয়া হ'ল আজিকালি মোবাইলতে চব চাই চোন
টিভি নথাকেই এতিয়া বতৰে বতৰে নষ্ট টিভিটো এণ্ড হৈছে ৰিচাৰ্জ।
আগতে ৰে -ৰেডিঅ' আছিল মানুহ বিলাকে ৰেডিঅ'ত গান শুনে আকাশ বাতৰি শুনে আজিকালি ৰেডিঅ' ক'ত আছে ৰেডিঅ' পাবলৈ নাই। আমাৰ এটা আছে পুৰণা কিন্তু বেয়া এতিয়াও আছে। কিন্তু আজিকালি এইবোৰ বক্স ওলালে গান বজোৱা কিবা নিজৰ ইচ্ছামতে তই গান শুনিব পাৰ' বজাব পাৰ'।
ৰেডিঅ' নেদেখা বহুত বছৰেই হল আও।
উম ৰেডিঅ' আমাঘত এটা আছে এতিয়াও আছে ক'বাত ওলাব। থৈ দিছে মায়ে মানে।
ৰেডিঅ', লেম্প, চাকি
সেইবোৰতো নাইয়ে আনকি কেৰাচিন তেলোঁ নাইকিয়া হৈ গ'ল। গেছ ওলালে আগলে চব জুইতে ওলায় কেৰাচিন তেলত চাকি
সময়বায় পৰা আজিকালি সমবায় পৰাও নিদিয়া হলগে চোন এতিয়া।
নাই কেৰচিন তেলোঁ একেবাৰে একেবাৰে নাইকিয়া হৈ গল। আজিকালি কাৰেণ্টও একেবাৰে কাৰেণ্টৰ আগতে হেৰি আছে আজিকালিতো ডিজিটেল মিটাৰো হৈ গল হৈ গৈছে। ৰিচাৰ্জ কৰিলেহে মানে কাৰেণ্ট দিয়ে তেনেকুৱা নিচিনা ইমান মানে মানে দেভেলপ মানে জটিল হৈ হৈ গৈ আছে।
তেনেকুৱা কৰাৰ কাৰণে কিমান সুবিধা হৈছে আগতে মানুহে চাকি পোহৰত পঢ়ে চাকি পোহত জীৱন নিৰ্বাহ কৰিছিল। তেতিয়া চকুবিলাক ভাল আছিলে এতিয়া তোৰ লাইটৰ অকণমান অকণমান লাইট লগাই মানুহৰ ষ্টাইলত এইটো চকু তকু বেয়া হৈছে মানুহৰ সোনকালে। উম চকু বেয়া হয় মূৰ বিষায় এইবোৰ কাৰে ণ্ট কাৰণেহে মানে ডিজাইনৰ ডিজাইনৰ লাইট লগাই দেখিবলৈ ভালৰ কাৰণে
সেইটোকেতো আমাৰ এতিয়া চকু যিহে বেয়া হলা পায় লোকক নো কি কম।
আগতে আমি আমাৰ আগতে আগতে জানো শুনিছিলি লেমৰ পোহত চাকি পহত পঢ়া পঢ়াবিলাকৰ চ কু বেয়াও জানো আজিকালি নহয় নহয় আনকি এতিয়া বয়সস্থ বুঢ়ী মানুহ বিলাকো চকু ভাল থাকে। আজিকালি আজিকালি আজিকালি জন্ম হোৱা অকণমানি পোৱালিটোও চশমা লগাব লগা হয়।
উম।
মোবাইল চোৱা কাৰণে টিভি চোৱা কাৰণে কিবা খাদ্যৰ কাৰণে মানে চব এইবিলাক মানে যিমানে মানে উন্নতি হৈ হৈ গৈ আছে সিমানেই মানে মানুহৰ হেৰি বেমাৰ আজাৰ মানে চব মানুহে মানে মানুহৰ গাত একো হেৰি ন নথকা হৈছে। সেইকাৰণে মানুহে পৰিশ্ৰম কৰিব লাগে। কষ্ট কৰিব লাগে তেতিয়া মানে মানুহদিন বহুত দিন লাষ্টিং কৰে।
কষ্ট আজিকালি কৰিব নোৱাৰি যে মানুহে ত খোৱা বস্তু তু চব ভেজাল ভেজাল হ'ল মানুহৰ গাত শক্তিয়ে নাই।
চবে বোলো খাব লাগিব না।
খাবলৈ হল শাৰীৰিক পৰিশ্ৰম প্ৰথম নকৰাৰ ফলত মানুহৰ কিবা হৃদয় ৰোগ হয় ধেৰ কিবা কিবি হবলৈ লৈছে।
আগতে আগতো খোৱা বস্তু ভেজাল নাছিলে। এতিয়া আক' খোৱা বস্তুটো ভেজাল হয় যে। এতিয়া আৰু চব
আৰু আজি-কালি মানুহে মানে মানে আ আজিকালি এইবোৰ জিমলে যায় কিন্তু জিমলে এইবোৰ গৈ পিনাই গধুৰ, গধুৰ বস্ বস্তুহে দাঙিব দিয়ে। তাত্কে ঘৰ মানে নিজে খোজ কাঢ়িব লাগে, ব্যায়াম কৰিব লাগে, খেলা -ধূলা কৰিব লাগে।
সেইটোৱে।
তিয়া মানে সেইটোৱে তেতিয়া, সেইটোৱে ভাল কিন্তু হেৰিটো তই এতিয়া জিমলে যদি জিমলে তই যাৱ, দুমাহমান যদি কৰ তাৰপিছত যদি তই এৰি দিয় নহয় তই আকৌ বেছিকেহে শকত হৈ যাবি। গধুৰ বস্তুবোৰ দাঙিবলে কি দৰকাৰ। কিছুমানেটো গ গধুৰ বস্তু দাঙিব নোৱাৰে। কিমান মানে হেৰি হৈ যায়, প্ৰব্লেমত পৰে।
অঁ, মৰি থাকে কিছুমান চাবিচোন দাঙি দিয়া যি জন একদম দাঙি দিব, তাৰপাছতে হাৰ্ডৰ হেৰি মৰিয়ে যায় ডাইৰেক্ট।
অঁ, এইবোৰ ব ' মানে বস্তু দাঙি থকাত্কে মানে তোৰ এইবোৰ নিজে খেলা- ধূলা কৰিব লাগে। মানে ভোজ হেৰি কৰিব লাগে, ব্যায়াম কৰিব লাগে, খোজকাঢ়িব লাগে মানুহে। মানুহে আজিকালি দেখোন খোজকাঢ়ি বই নিবিচাৰে। আগতে খোজকাঢ়ি, খোজকাঢ়ি কৰবাত বহুত দেশ বিদেশ ঘূৰি ফুৰে। আজিকালি মানুহে খোজকাঢ়িবলে নিবিচাৰে আক' অকণমান খোজকাঢ়িলে ফেপনি উঠে। আমিয়ে দেখোন আজিকালি খোজকাঢ়িব নোৱাৰোঁ।
খোজেকাঢ়িব নোৱাৰি। খোজ-কাঢ়িলে কিবা ভৰি-চৰিবোৰ বিষাই।
আজি-কালি মানুহে মানে কষ্ট কৰিবলে নিবিচাৰে চব সহজতে আৰু চব সহজতে মানে খাব বিচাৰে। উম হাৰিতে আগতে বিচনী মাৰি মাৰি মানুহে অঁ আগতে বিচনী মাৰি মাৰি মানুহে টোপনি যায়, মানুহে বিচনী মাৰি মাৰি থাকে। আজি-কালি এ চি ওলালে, ফেন ওলালে চব মানে
লগাই ল'বাও তই শুই থাক বিন্দাছ। আমি কিন্তু হাইছেকেণ্ডাৰী পঢ়োঁতে বেয়া খোজকাঢ়িলোঁ আক'।
অঁ, তেতিয়া খোজকাঢ়ি খোজকাঢ়ি তেতিয়া ক্ষীণ আছিলোঁ। তেতিয়াই আমাৰ স্বাস্থ্য স্বাস্থ্যটো ভালে আছিলে এতিয়া খোজ -চোজ নকঢ়া হলোঁ কাৰনেহে এতিয়া ফোপোলা হ'লোঁ।
আমাৰ কেতিয়াবা খোজকাঢ়িবই লাগে নহয় কলেজলৈকে। আহোতে খোজকাঢ়িব লাগে, যাওঁতে খোজকাঢ়িব লাগে।
এক্সাৰচাইজ হয় ন'?
বেয়া খোজকাঢ়িলোঁ দুবছৰ একদম মোক খোজকঢ়া অভ্যাস হৈ গৈছিলে আক'। মোৰ ঘ ঘ ঘ পাবলৈও বেছি টাইম নলগা হৈছিলে।
আমি দেখোন মা প্ৰায় দেখোন খোজকাঢ়ি আহিছিলোঁ ম ধৰ একেবাৰে ঘৰলৈকে।
ভোক পৰা ঘৰলেকে কলেজৰ পৰাই খোজকাঢ়ো দেখোন। মজা লাগ্ কিন্তু যে ভাল লাগিছিলে আক' খোজ কাঢ়ি মোৰ তেতিয়া খোজকঢ়া অইভ্যাস
ভালেই লাগিছিলে অঁ।
এতিয়াহে আৰু
তাকে, সেইকাৰণে মানুহে অকণমান মানে খোজকাঢ়িব লাগে মানুহে তেতিয়া স্বাস্থ্যটো ভাল হৈ থাকে। মানে বয়সটো মানে এতিয়া আমাৰ বয়স যিমানে মানে, মানুহে যিমানে ব্যায়াম যিমানে খোজকাঢ়ে সিমানে মানে বয়সটোৰ লগত বয়স হোৱাৰ লগে লগে সেইবোৰ কৰিব লাগে। তেত্ তেতিয়া মানে বেমাৰ আজাৰে নাপায়। এতিয়া এগাল এগাল খাই যদি শুই থাক ফেটি লিভাৰ হ'ব কিবা হ'ব।
চুগাৰ হব আমাৰ বৰতাৰ মাজটে চুগাৰ সে অপাৰেচন কৰি আহিছে
ব্যায়াম - চিয়াম কৰি থাকিব আৰু ব্যায়াম - চিয়াম কৰিলে মানে বহুত ক্ষেত্ৰত মানে বহুত বেমাৰ মানে। ত' মানে নোহোৱা হৈ যায়।
এতিয়া আৰু তোমাৰ মানুহৰ খাব বব শুব আৰামত
মানুহ খাব আজিকালি মানুহে কষ্ট কৰিবলৈকে নিবিচাৰে অকন কষ্ট নকৰে। আজিকালি নাই আগতে হাজিৰা য'তে ততে হাজিৰা আজিকালি হাজিৰা ৰুৱণী এজনী পাবলৈকে হাতে ভৰিয়ে ধৰিব লাগে আজিকালি চ চব মানে পুৰা ফেনৰ তলত বহি বহি কাম কৰিব লাগে চব মানে ইজিলি পইচা আহি যায় নহয় আজিকালি ব্লেক মানি। উম আজিকালি চব সহজ আজি পৰা আজিকালি মানুহে শাৰীৰিক পৰিশ্ৰম নকৰেই।